অ' কোৱা।
অ' কি কৰি আছা এ বন্ধু?
এ শুই উঠিছো ৰ'বা অলপ আগত, তুমি কি কৰি আছা?
এ মই তোমাৰ অলগত মইয়ো শুই উঠিলো শুই উঠি তোমাৰ এতিয়া এই তোমাৰ পানী চানী খাই এতিয়া অলপ ফল মূল খাব ধৰিছো আৰু মানে ফল মূল কাটি আছো তাকে খাওঁ অলপ বুলি।
অ' ঠিকেই দিয়া বাৰু তুমি যে ফল মূল খাই খোৱাৰ কথা ক'লা, তুমি নিজে লগ লক্ষ্য কৰিচানে ধৰা আজিকালি মানে বহুতে স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হৈছে কিন্তু কিন্তু এই যিটো ফল মূল নিয়মিত খোৱাৰ অভ্যাস নহয়, সেইটো কিন্তু এতিয়াও সকলোৰে হোৱা নাই।
সেইটো হয় বাৰু দিয়াচোন, মানে সকলোৱেতো মানে মানুহে, ফল মূল কিনিবও নোৱাৰে বা কিছুমানে তোমাৰ সেইবিলাকৰ গুৰুত্ব নিদিয়ে। বাৰু এই এলা পাতিম ৰবা কথা এলা সময় আছে ৰ'বা। বাকী খবৰ পাতি কোৱাচোন? কেনে খবৰ পাতি চলি আছে? জীৱনটো কেনে চলি আছে অলপ কোৱা?
খবৰ পাতি বেয়া নহয় দিয়া ঠিকঠাকে চলি আছে আৰু। অলপ স্বাস্থ্যৰ সমস্যা হৈ আছে। বাকী তোমাৰ কেনেকুৱা চলি আছে?
মোৰ তোমাৰ আছে দিয়া, চলিব লাগে ঠিকে চলি আছে আৰু। কি বুলি কয় তোমাৰ স্বাস্থ্যৰ হেৰি হৈছে ন? তুমি ফল মূল খোৱা নে নোখোৱা পিছে? ফল মূল খাবা তুমি আৰু, তোমাৰ এই স্বাস্থ্যৰ কিবা সমস্যা হৈছে মোক ক'লাই ন তুমি। ফল মূল খোৱা কথা এতে সকলোৱে নাখায়, তুমিয়ে নোখোৱা ছাগে সেইকাৰণে এনেকুৱা হৈছে মানে। খাবা অলপ ফল-মূল যিমান পাৰা আৰু।
এ মোৰ তোমাৰ কি হয়, ৰাতিপুৱা তোমাৰ চাহ বিস্কুট নহলে বা জাংক ফুড এইবোৰ খাই মানে দিনটো আৰম্ভ হয় টো, ফল মূল খাবৰ কাৰণে সময়ে নাপাওঁ। এ সেইকাৰণে অলপমান বেমাৰে দেখা দিছে আৰু বৰ্তমান সময়ত।
এ এনেকুৱা নকৰিবা অলপ মানে তোমাৰ এইবিলাক আমাৰ ফল-মূল হওঁক বা যিবিলাক আমাৰ য'ত ভিটামিন পায় বা তোমাৰ য'ত তোমাৰ অলপ মানে সেই তাকে আৰু মানে ফল-মূলত জানাই কিমান ভিটামিন থাকে তোমাৰ আমলখি হওঁক তোমাৰ আপেল আঙুৰ হওঁক তাৰপিছত যিবিলাক কমলা হওঁক তোমাৰ বা যিবিলাক আমাৰ দামী দামী কিছুমান ফল আছে ন, সেই দামী দামী বিলাকো কিনি খাবা আৰু কেতিয়াবা কেতিয়াবা। এই তোমাৰ এই এভকাদো নে কি এভকদো হওঁক বা তোমাৰ কিবি হওঁক বা কঁঠাল চঠালো খাবা, এতিয়াতো কঁঠালৰো ছিজন চলি আছে দিয়াচোন। এ কালিতো তোমাৰ সকলোৱে মানে ঘৰে ঘৰে কঁঠালে খাইছে দিয়া কঁঠাল আম সেইবিলাকে খাইছে। ত সেয়ে আৰু এইবিলাক খোৱা কৰিবা আৰু, অলপ চলপকে হ'লেও মানে মানে সদায় খাব নালাগে বাৰু। কিন্তু ধৰি লোৱা দুদিন এদিনত আৰু কিবা এটা য'ত তোমাৰ কিবা ফল খালে অলপমান অ' যিটো ভিটামিন সেইটো পোৱা বা সেনেকুৱা ফল খাবা, আৰু তেতিয়াহে ভাল লাগে তেতিয়াহে গাটো ভাল লাগে। ভাল ভাল থাকিব নে কি কোৱা?
এ হয় দিয়া, মানে মোৰ মতে আৰু মই নিজে ফল-মূল নাখাওঁ, কিন্তু মোৰ মতে ক'বলৈ গ'লে তোমাৰ, এই ফল-মূল যিটো নহয় আমাৰ দৈনন্দিন খাদ্য দৰে এটা গুৰুত্বপূৰ্ণ অংশ হোৱা উচিত। কাৰণ মই নিজে অনুভৱ কৰিছো যেতিয়া বেমাৰ হয় তেতিয়া ফল-মূলে খাব লাগেটো। কাৰণ ইয়াত তোমাৰ বহুত ধৰণৰ ভিটামিন বা খনিজ পদাৰ্থ হওঁক বা প্ৰাকৃতিক যিবিলাক আহ সেইবোৰো থাকে। ত' এইবোৰে কি কৰে আমাৰ যিটো শৰীৰ, শৰীৰটো সুস্থ ৰাখিবলৈ সহায় কৰে ন। এতিয়া তুমি নিয়ম নিয়মিতভাৱে যদি ফল খোৱা তেনেহ'লে শৰীৰটো সতেজ অনুভৱ কৰিবা, আৰু শক্তিও বেছি পাবা। ত' সেইবাবে ভাবিছো ময়ো ফল-মূল খোৱা আৰম্ভ কৰিব লাগিব আৰু লাহেকে। কে
খাবা খাবা, তোমাৰ অ' ফল-মূলৰ কথা ক'লা যিহেতু ফল-মূলৰ কিমান গুৰুত্ব মই তোমাক কৈ দিছো বাৰু। আমাৰ যেতিয়া আদিম যুগৰ আছিল ন আদিম যুগ আৰু তেতিয়া তোমাৰ ভাবাচোন এতিয়াতো এইবিলাক মানে যিবিলাক আমি যিমান ধৰণৰ এতিয়া খাদ্য ওলাইছিল তেতিয়াতো নাছিল ন। তেতিয়াতো সেই মানুহে এই যিটো গছৰ ফল-মূল গছৰ যিবিলাক হওঁক বীজ হওঁক বা গুটিই হওঁক সেইবিলাকে জীয়াই মানে বহুতেই জীয়াই আছিল ন। আৰু তোমাৰ সেই যিটো অ' মটো খ মানে চাৰ কৰিনে যিলাক কেঁচা মাংস সেইবিলাকটো খ আছিলে কিন্ত তোমাৰ বেছি ভাগো চিকাৰ পোৱা নাছিল ন এই বেছি ভাগ তোমাৰ এই ফল মূল বিলাকে আছিল ত ভাবিছো আহি আমি যেতিয়া আমাৰ যেতিয়া আৰম্ভ হৈছিল মানৱ সৃষ্টৰ বা মানৱ যে জাতিত আৰম্ভ হৈছিল তোমাৰ কি তেতিয়াৰ পৰাই আমি ফল মূল খ আৰম্ভ কৰিছিলো আৰু এতিয়াও মানে আমাক ফল মূল লাগেই লাগে, মানে ধৰি লোৱা তোমাৰ কিবা এটা বেমাৰ হ'ল, বা তুমি ধৰি লোৱা কিবা এটা মানে গাটো ভাল লগা নাই, বা তোমাৰ ধৰি লৱা কিবা এটা হ'ল আৰু, ত তোমাক ডক্টৰৰ ততে গ'লে তোমাক কি ক'ব বা এইটো ফল এইটো ফল-মূল খাবা এই ফল-মূল খোৱা বেছিকৈ খোৱা কৰিবা বা এইটো কৰিবা এই এইটো ফল খাবা এইটো এইটো খাবা এ কুৱা ক'ব ন আৰু তোমাৰো এটা মানে ক'ব এটা সাহতে আছে ন যে এ খালে পেললে ডটৰৰ ওচৰলৈ যাব নালাগে আৰু তুমি পঢিছাালৈ চাগে এ মানে আমাৰ যিটো ম মই পাইছিলো আৰু আমাৰ এখন হিন্দী কিতাপত পাইছিলো হিন্দী এইটো আমাৰ বিষয় আছিল তটা ক্লাছ চছেভেন নে এইট এইট মানৰ ত তাতে মই পাইছিলোঁ মানে তাতে কৈছিল যে তোমাৰ এটা মানে এ আপেল খাওঁ তেতিয়াহ'লে আমি ডাক্তৰৰ ওচৰলৈ যাব নালাগে আৰু এনেকুৱা মানে আৰু ক'ব ল।
হয় দিয়া মানে মই চেষ্টা কৰিম বাৰু তোমাৰ কিবা নহয় কিবা ফল খাবলে পিছে মোৰ কিু কিন্তু এই যিবিলাক্য়িগত হব আৰু যিবিলাক আমাৰ ঋতু ভিত্তিক ফল ন সেইবোৰ কিন্তু বেছি ভাল লাগে দেই। এতিয়া তুমি গৰমৰ দিন যিহেতু পৰি আছ বৰ্তমান, ত' এতিয়া গৰমৰ দিনত তোমাৰ আম হওক তৰমুজ হওক বা লিচুৱে হওঁক বা তুমি শীতকালত কমলা টেঙা আপেল, এইবোৰ মানে বেলেগে সোৱাদ আহে ন প্ৰতিটো ৰুটিৰ যিবিলাক ফল থাকে সেইবিলাকৰ মানে এটা নিজস্ব সাদ আছে আৰু কবলে গলে, তাৰ উপৰি তুমি ধৰি লোৱা এতিয়া যিতোৰ ৠতুৰ ফল সেটো সাধাৰণতে বহুত সতেজ হয় কিন্তু আৰু দামো তোমাৰ তুলনামূলক ভাৱে কম থাকে কাৰণ তোমাৰ ঋতু হিচাপে বস্তুবোৰৰ উৎপাদনো বৃদ্ধি হৈ যায় নহত সেইবাবে দামো কম থাকে। এতি নিজৰ অঞ্চলত তোমাৰ উৎপাদিত ফল কিনিলে কৃষকসকলেও লাভৱান হয় দিয়াচোন। এইটো দিশতটো কিন্তু মই সদায় মনত ৰাখিবলৈ চেষ্টা কৰো যে তুমি ক'লা ফল মোৰ খোৱাটো কাৰণে ফল মূৰে স্বাস্থ্যতটো বৰ মানে সুস্থ কৰি ৰাখেতটো তেতিয়া আমি ড্ক্তৰৰ ওচৰ যোৱাৰ দৰকাৰো নপৰে, বা য মানে এনে ওচৰত গ তোমাক পৰামৰ্শ কি দিব প্ৰতিদিনে এটা বা দুটা ফল খুৱ সেইটো পৰামৰ্শ দিব যে তুমি দিনটো আৰম্ভণি সদায় এটা ফল খাবা তেতিয়া এটা প পাৰ্থক্্য দেখিবা সেনেকুৱা ধৰণ মানে তোমাক এটা পৰামৰ্শ দিব ত সেই ক্ষেত্ৰত মই ভাবো যে মই খোৱা আৰম্ভ কৰিম ৰ বাহ যাতে মই ড্টৰ তাত যাব লগীয়া নহয়।
অ' কৰিবা কৰিবা আৰু তুমি যে ক'লা এই যিটো অ' আমাৰ যিটো ঋতুৰ ফল সেই ঋতুৰ ফলটো কিন্তু এটা ডাঙৰ কথা ক'বলৈ গ'লে আৰু চোৱা আজিকালি মানে বহুত দেখিবা আৰু এই যিটো বাহিৰৰ দেশৰ ফল সেই ফল বোৰৰে মানুহ বেছিকৈ খাবলৈ বা কিনিবলৈ ধৰিছে আৰু, মানে ধৰি লেলোৱা যিটো আমাৰ দেশৰে তোমাৰ যিবিলাক কৃষক আছে সেই কৃষক বা তোমাৰ যিবিলাক সাধাৰণ লোক আছে, সেই তেওঁলোক যে সেই খেতি কৰি কিনে অনা যিবিলাক অ ফল আছে বা সৰু সৰু যিবিলাক খেতি আৰু য'ত তোমাৰ বেছি ইমান এটা অসংখ্যাত নানে আৰু মানে অলপ অলপ সংা াত আনে তেওঁলোকৰ পৰা কিন্তু কিনা বন্ধইে কৰি দিছে দিয়া আৰু তুমি এইটো নাভাবিবা যে আমাৰ যিটো যিটো স্থানীয় ফল মূল সেইবিলাকৰ গুণগত মান কম সেইবিলাকৰ গুণগত মান মান কিন্তু কম নহয়। এই ধৰি লোৱা আমাৰ তৰমুচে এতিয়া বা তোমাৰ আৰস হওক বা তোমাৰ এই যিটো জামুন যিটো জামুন হওক বা যিবিলাক অন্যান্য যিবিলাক ফল আছে সেইবিলাকৰ কিন্তু যিটো পুষ্টিকৰ গুণ যিটো পুষ্টিকৰ গুণ সেইটো কিন্তু বেলেগ ফলতকৈ কিন্তু ব বাহিৰা দেশৰ ফলতকৈ কিন্তু কম নহয় কিন্তু, সেইকাৰণে মই ভাবোঁ আৰু আমি বাহিৰৰ যিটো ফল আছে সেই ফলবোৰ দামী দামী দাম মানে বহুত দামত কিনাতকৈ এইবিলাক ঘৰুৱা ফল স্থ ফল মলবাক তোমাৰ এইবিলাক ঋত যিবিলাক ফল আছে ঋত ফলবাকে আমি কম দামত কিনি সেইবিলাকৰ পৰা আমি বহুতখিনি গুণগত মান লাভ কৰিব পাৰো আৰু মানে নিজৰ দেহাৰ কাৰণে। বা উপহাৰী হ'ব আৰু, সেইটো এতিয়া মই ভাবোঁ মানে আমি যাতে মানে স্থানীয় লোকক মানে সহায় কৰাৰ লগতে আমি নিজৰ স্থানীয়ি সেইবিলাক তোমাৰ, আ ফল মূল আছে সেইবোৰ সেইবোৰৰ তোমাৰ আমি বেছি খাব লাগে কাৰণ তোমাৰ যিমানেই পনীয় ফল খাবা। ইমানত তুমি স্থানীয় স্থানীয় স্থানীয় যিটো লোক আছে সেইটো লোকক উন্নত কৰিবা বা আমাৰ যিটো অ' ফল মূলৰ যিটো সংখ্যা বা সেইটো সংখ্যা মানুহক গুণত বৃদ্ধ কৰিব বৃদ্ধি কৰিব সেইটো তোমাৰ ধৰি লওক কেতিয়াবা বেছি বেছি বৃদ্ধি হ'লে বা বছি তোমাৰ, অ' উৎপাদন হলে বা বছি তোমাৰ তেওঁলোকৰ ইনকাম হ'ললে তেওঁলোকে বাহিৰত বেচিব পাৰিব তেতিয়া দখৰে ভাল দিয়াচোন। আৰু বাকী আজিকালিতো কিছুমান এনেকুৱা চলিছে ন মানে মই দেখিছিলো আৰু নিউজ বিলাকত বা তোমাৰ, মানে আমাৰ ফলত যে আজালি যিটো মানে হাৰত আৰু দ্ৰব বিলাক মাৰা হয় যিটো ওপৰৰ যিটো পৰ পৰশ আছে আৰু ওপৰৰ পৰশত যি যেনেধৰণৰ দ্ৰব্যয় বা তোমাৰ কালাৰ বা, তোমাৰ ৰং বিলাক দিয়া হয় ন ফল মূল বিলাকতো। ত সেইটো বহুত বেয়া হৈ গৈছে দিয়া আৰু সেইটোৰ ফলত কি হৈছে এতিয়া আমাৰ স্বাস্থ্যকৰ ফল বিলাকো তোমাৰ এতিয়া অস্বস্থ্ কৰি দিয়ে মানে, মানে সেইবিলাকে আমাক কেতিয়াবা মাৰি পেলাব পাৰে বা তুমি অসুস্থ কৰি দিব পাৰে। দুদিন আগত নিউজ পাইছিলো এ তৰমুজ খাই কিনে বোলে এটা পৰিয়াল মানে ধংস হৈ গৈছিলে ত মানে তেওঁলোকে মৃত্্যুৰ মুখত পৰিছিল ত নাজানো এতিয়া তৰমুজটো কিহৰ কাৰণে কি হ'ল কিহৰ কাৰণে তেওঁলোক এনেকুৱা হ'ব লগা হ'ল। ত' ত' চোৱাচোন ফল মূল খাও মানুহ মানে মৃত্্যু মুখত পৰে আৰু কেনেকুৱা দুখৰ কথা। মই ভাবো মানুহে অলপ মানে উৎপাদনৰ ক্ষেত্ৰতো যোনে উৎপাদন কৰে যোনে মানে শৃ্ষক আছে, তেওঁলোকে মানে এইবিলাক তোমাৰ অ' মানুহৰ স্বাস্থ্য় সেই মানুহৰ স্বাস্থ্ৰ লগতে তেওঁলোকৰ যিটো ইনকাম সেইটো ভঢ়া থাকিব তেওঁলোক নিজৰ কথা ভাবক, তেওঁলোকে আমাৰ কথা ভাবক অলপ, নহ'লেচোন আমি সেই ফল মূল খোৱা যিবিলাক ফল মূল, আপেল হওক আগুৰ হওক বা অন্যান্য যিবিলাক হওক সেইবিলাক চোন মানে তোমাৰ সেইবিলাক খালে আমি বেমাৰী হ'ম বেছি, সেইবিলাক খালে ক'ত নোৱাৰ আমি আৰু সু স্বাস্থ্ মানে সুস্বাস্য় হৈ থাকিব আমাৰ দেহাটো য ইমানে তোমাৰ যিটো ৰাসায়নিক ৰাসায়নিক দব্য মাৰতো বহুতে ত সেইবিলাক যদি মাৰিয়ে থাকে তেতিয়াহ'লে আমাৰ দেহটো ক'ত ঠিক হ'ব এই, তুমিয়ে কোৱাচোন। আৰু তোমাৰ সুস্থ শৰীৰ থাকিলে আমি তোমাৰ ভালদৰেই কাম কৰিব পাৰিম বা তোমাৰ, আমাৰ কামত মন য সেইটোয়ে নাথাকে তেতিয়াহলে তোমাৰ আমি কেনেকৈ নিজৰ কাম বিলাক কৰিব পাৰিম ত মই ভাবো সো সেইবিলাক অ' যিবিলাক অ দ্ৰব্য আছে বা যিবিলাক তোমাৰ ব্য্ৱহাৰ কৰা হয় আজিকালি যিটো ফল মূলত সেই আমে ধৰি লোৱা বহুত আম মানে মানে তুৱা ধুতিবিলাক পকাই দিয়ে। অ' প পোক পোক নোহোৱা সময়তে বা কঁঠালে ধৰি লোৱা মানে বহুত মানে তোমাৰ যিটো পোৱা হয় ন, যাৰ পকিব সময় হোৱা নাছিল কিন্তু তাক পকাই দিয়ে। এনেকুৱা বস্তু খালে আমাৰ হানিয়ে হব সেই এনেকুৱা বস্তু খালেমাৰ উপকাৰ কেতিয়া নহয়, মই সেইটো ভাবো আৰু।
অ' দিয়া তে ঠিকে আছে দে ভালেখিনিয়ে কথা ক'লা, মোৰ তাৰমানে অলপমান কাম আছে পিছত কেতিয়াবা কথা পাতিম দেই এই বিষয়ে।
অ' হ'ব দিয়া থৈছো।